শুনিছানে? অ ভালেই দিয়া, তোমাৰ?
অ মাজতে মাতটো নাইকিয়া হৈ গৈছিল যে তুমি শুনা নাছিলা নেকি?
অ এ নাই তোমাৰ অলপ প্ৰব্লেম হৈ গৈছিলে, এতিয়া শুনিছো দিয়া। খবৰ খাতি ভাল। অ আছো দিয়া খবৰ খাতি ভাল?
ভাল ভাল বা ভালনে?
অ ভালেই।
অ। এনেই হেৰি আহ।
কোৱাচোন অ কোৱা কোৱা শুনি আছো কোৱা
যে এনেকে পাৰ্লা শিকিছিল যে এতিয়া কৰি আছ নে?
কৰি আছে মানে, এ কৰি আছে মানে তোমাৰ হেৰি এ তাই আহ ছমহীয়া ক ছমহীয়া সেইটো লৈছিলে। ছমহীয়াক আৰু ছমাহত। কাৰণে কৰিছিলে ছমাহ কৰাৰ পিছত তোমাৰ তেখেত তাইক হেৰি এখন দিছিলে মানহ প চাৰটিফিকেট এখন দিছে দিলে বাৰু উম অ। দিলে এতিয়া আছে ঘৰতে আছে ত বিয়া চিয় হলে তেনেকে মাতে ক'ৰবাত কিবা কিনি কৰিব হলে তেনেকে মাতে আৰু
অ এনেই দোকানত সোমোৱা নাই ন তাই?
উম বৰ্তমান তেনেকে সোমোৱা নাই কিন্তু আছে লগৰ এ তাৰ লগৰ ছোৱালী লগৰ এজনীৰ মানে এখন দোকান এখন আছে যে। তাত যদি কে কেতিয়াবা যদি মানে লগা হয় তেনেকে যায় এতিয়ালৈ বৰ্তমান ঘৰতে আছে তেনেকে মানে ক'ৰবাত হ'লে তাইকেনেকে মাতে, কিন্তু
অ এনেই বিয়া চিয়া হলে মাতি থাকে ন? এনে এইটো এইটো বছৰ কিমান কি কিমান পালে এইটো বছৰ মানে কিমান মান বিয়া বিয়া মানে হেৰি মেক আপ কৰিলে?
তেনেকে মইতো ইমান হিচাপ নাজানো তাই আৰু মইে মই ঘৰতো নাথাকো যে। তাক মানে তোমাৰ অনুম মই হেৰি কৰিছো কাৰণ মানে অকমান গম পাওঁ মাক ফোন মাৰিলে মই ঘৰত নাথাকো যে মাক ফোন মাৰো ফোন মাৰি পেলাই সুধিলে ক'ত যা ক'ত গ' বাাগৰা সনু নায়ক কয় আও মানে মায়ে কয় আও। উম তোমাৰ মোটামুটি এই এই মাহত তোমাৰ চাৰিখন মাৰিলে চাগে দেই চাৰিখন বিয়া।
অ অ নাই নাই এইটো এইটো এইটো এইটো মেকাপ মেকাপ আৰ্টিছটো শিক কিবা লাগে বুজিছা। মানে বিশেষে ছোৱালীবোৰে কিছুমান ছোৱালীবোৰে বিয়াত বি এ পাছ কৰি মেট্ৰিক পাছ কৰিতো এনেই থাকে ন কিছুমানে নপঢ়া হৈ যায় দিয়চোন পঢ়াবও নোৱাৰে ঘৰৰ পৰা।
হয় হয়
আৰু কিছুমানে নিজেও মানো পঢ়িব মন নকৰে। কৰ নিচিনা হয় তে এইটো শিকাই ভাল ভালকে যদি মেকআপ কৰিব পাৰে। তুমি এটা এটা মেকআপত কিমান লয় বিশ পঁচিশ হাজাৰ লয় ন। মই মই কম দৰে কৈছো পোন্ধৰ হাজাৰ লোৱা নহয় তুমি ইমান তুমি ইমান ভালকে কৰিব নাজানা
হয় আৰে তুমি চোৱা তুমি হয় তুমি মানে এইটো মানে অঁ ছোৱালীসকলৰ আজিকালিতো লৰা মানুহো কৰে।
ল'ৰা মানুহ বেছি ল'ৰা মানুহৰ মেকআপটো বেছি ভালহে কৰে।
হয় হয় হয় কিন্তু মানে মই উ কিছ মই এই মানে এইবিলাক ক্ষেত্ৰত হয়।
দুখন বিয়া খাইছো দুয়োখন বিয়া ক্ষেত্ৰত মানে বা জনী বাহহঁতৰ মানে হেৰি ল'ৰাটোৱে কৰি আছে দেই কাপোৰ কানিও পিন্ধাই কৰি দিয়ে বৰ ধুনীয়াকে পিন্ধাই দিয়ে মানে ছোৱালীতকে অলপ ছোৱালী বিলাকৰ খংটো অলপতে উঠে যে তাৰপিছত লৰা বিলাকতে শ কৰি দিছে ৰাতি ৰাতি দৰা অহাগতো মেকআপ কৰি দিছে তাৰপিছত আকৌ কৰি জোৰণ যোৰ মেকআপ। কৰিছে মানে তিনি চাৰিখন। তিনি চাৰিটা এদিনতে মেকআপ কৰে ন। ইয়াক সেয়া কৰি দিছে মানে বহুত লাভ হয় দিয়াচোন তাৰপিছত এতিয়া মানে কৈছে। তেতিয়া কৈছে এইটো মেকআপত মানে দৰা অহা আগবঢ়া মেকআপটোত বোলে পোন্ধৰ হাজাৰ ল'ব।
হয় হয়
ইটোত বোলে দহ হাজাৰ ল'ব। মানে এটাত সোতৰ হাজাৰৰ জোৰণটোত বোলে সোতৰ হাজাৰ ল'ব। তাৰ পিছত মই বোলো। ইমান দাম নে মা আমি আমি মানে গম নাপাওঁ ন প্ৰথমতে।
হয়
ইমান ইমান দাম মানে এতিয়া গম পাইছো একলাখ দুইলাখলৈকে আছে ইমান ধুনীয়া ধুনীয়া মেকআপ। মেকআপ মানে
অঁ নাই এই এই হয়
ইমান ধুনীয়া কৰি দিয়ে ন তুমি মেকআপো মেকআপতে মানে কলাজনীও ধুনীয়া হৈ যায়। বেয়া দেখাজনীও অলপ ভাল হৈ যায়। মেকআপতটো যদি ভালকে কৰিব পাৰে বহু ভাল হৈ যায়।
হয় এ এইবোৰ ক্ষেত্ৰত ক্ষত মানে কি মানে মোৰ মই ইমান মানে এইবিলাকৰ ক্ষেত্ৰত ইমান মানে নাজানো মই এই অলপ মানে নামটো মানে বেলেগ হে হে বেলেগ এটা হেৰিতে মই আছো উ বাউ মানে তেনেকে কৰে তোমাৰ এইটো তোমাৰ লাভ বহুত লাভ আছে ন তুমি যদি এ দহ হাজাৰকেই হওঁক তুমি মাহটো যদি চাৰিখনি মাৰা ন চল্লিশ হাজাৰ টকা আহি গল
অ তুমি মাহত তুমি চাকৰি কৰিলেতো ইমান নোপোৱা দিয়াচোন নোপোৱা দিয়াচোন
চাৰি দিনত মানে চাৰি চাৰিখন বিয়া পালে চাৰিদিনৰ কাম হয় নে নহয়
চাৰি চাৰি দিনৰ দিনৰ বুলি নহয় ৰবাচোন তুমি তুমিতো গোটেই দিনটোক মেকআপ কৰি ন থাকে ন তাইক বা ছোৱালীজনীক বা ল'ৰাটোক ন আজিকালি অ দুই ঘণ্টা তিনি ঘন্টা ধৰি লোৱা যদি দূৰ জেগা হয় বা এতিয়া চাৰি ঘণ্টা হয় দিয়াচোন আহা যোৱা কিবা এটা কৰোঁতে কৰোঁতে
হয়
তোৰ বোলে তাই খিনিয়ে ছোৱালীজনী বা ল'ৰাটোৰ ঘতে মেকআপ কৰিবোলে দিনটো বহি নাথাকে যই সোনকালে কালে কৰে আৰু কৰে বোলে জল্ডি জল্ডি কৰক মোৰ বেলেগো মেক আপ আছে ইমান খিনি পায় ইমান খিনি টাইম থাকে
হয়
বহাগত যে বহাগত বহুত বিয়া হয় ন এদিনতে ছয় সাতখন মানে কিছুমানে মাৰিব লাগ লগিয়ীয়া হৈ যায় পাঁচটা মানে পাঁচটামান বাজি পৰাই মাৰে কিছুমানে একেদিনাখনে যোৰোৱা নেক সেইদিনাখনে বিয়া থাকে যে
হয় তুমিও এইটো শিকি লব পাৰা এইটো
অ নাই শিকিব লাগে নিজে ভাল বুলি নহয় মানে লাগিলও দিয়াচোন ঘ ঘপকে তুমি এনেও মানে বাহিৰা পইচাও লাগি চব ফালে লাগে
নাই হয় বাৰু এইটো এই আচলতে এই ইমান ধুনীয়া সুযোগ ন ছোৱালী মানুহবোৰৰ কাৰণে ইমান এটা মানে ভাল এটা কাম এইটো হাতৰ কাম বুলিয়ে কয় দিয়াচোন নিজৰ
অ মানে হেৰি পাৰ্লাৰ শিৰাত। বহুত ভাল যদি তুমি ভালকে শ। কা পাৰ্লাৰ চুলি টুলি কাটিব। পাতিব শিকা। বা নল নিৰ এক্সেল। জানানে কিবা আজিকালি যে ইবিলাক।
হয় হয় হয় হয়।
বিলাক যদি কৰিব শিকা মানে বহুত লাভ হয় তোমাৰ।
অ।
আজিকালি চবেই। এইটো সৌন্দৰ্য্য লগতে বেছি মানে বেছি হেৰি নহ। পাগলা নিচিনা হৈ থাকে অ।
তাকেই এতিয়া এইবোৰ শিকিলেতো বহুত ভালেই। এতিয়া তোমাৰ। কি হৈছে। আজিকালিচোন তোমাৰ হেৰি হয় আজিকালিত হয়। হয় হয় আজিকালি তোমাক। কি জানানে আজিকালি আহ। আৰু তোমাৰ মানে বাট কাম আছে যিয়ে যেনেকৈ তোমাৰ আহ কাপোৰ বোৱা। বা কাপোৰ চিলাই। কৰা আজিকালিতো বহুত সুবিধাও পায় তেনেকুৱা। কামৰ কাৰণে আৰু আজিকালি তোমাৰ আৰু এটি এটা আৰু এটা কাম মানে তোমাৰ। হয় হয় সেইটোতো তোমাৰ বহুত লাভ আছে আৰু এটা কাম আছে তোমাৰ হেৰি তোমাৰ কেক বনোৱা দেই এইটো মানে মই নিজে অভিজ্ঞতা নিজৰ অভিজ্ঞতাৰ পৰা পাইছো আমাৰ ঘৰতে বনাই ন বাই মানে সেইটো কৰিছিলে কেক চেক বনাই ত মানে তাতো মানে অকমান মানে। পইচা পাতি আহে আৰু কেকৰ সেইটো কৰি কৰিব পৰা যায়। তাত ইমান খৰচা পাতিও নহয় দিয়াচোন ইমান। খৰচাও নহয় আৰু কৰিও কামটো কৰিও ভাল লাগে।
অ মানে এইটো কামটো কৰি ভাল লাগে কষ্ট। তত এক নাই দিয়াচোন।
কষ্ট নাই হয় হয় কষ্ট কষ্ট নাই মানে নহয় তোমাৰ হয় হয় ভাল লাগে। আৰু তোমাৰ মানে মনতো তোমাৰ ভালে থাকিলে তুমি মানে এটা কেক বনাব পাৰিবা তেনেকুৱা তোমাৰ যদি কিবা খং উঠে নাই এইটো মিলা নাই তোমাৰ। কম উঠি যাব এই নাই সেইটো আৰু বছি। বেছিহে বেয়া হৈ যাব তেনেকুৱা তুমি মানে নিজৰ।
এই তুমি কে কেক বুলিয়ে নহয়, কেক বুলিয়ে নহয় চব চব বস্তুতে মানে। বেছি খং কৰিলে তুমি একো নোপোৱা। তুমি যেনিবা ব্লাউজ এটা চিলাই আছা দে মই কৈছো ব্লাউজ এটা চিলাই আছা, তোমাৰ ব্লাউ মানে, আজিকালি এইবিলাক কাপোৰ চিলাতো বহুত ডাঙৰ কথা দেই এটা এটা চিলনী মাৰিবা।
হয়।
এটা এটা চিলনি মাৰিবা কিমানকে লয়, এইযোৰ এযোৰ কাপোৰ কিলা তুমি এহেজাৰ দুহেজাৰ দি ন? আজিকালি কাপোৰৰ দামটো বহুত হৈছে। কাপোৰযোৰ কিনিলা। তাৰ পিত কাপোৰ কিনাৰ পিছ আকৈ। তুমি আকৌ ভাবিব লাগিব মেখেলাখন চিলাব লাগিব, ব্লাউজ চিলাব লাগিব। আজিকালিত দাদা ভাল ভাল ব্লাউজ চিলালতো মানে চাৰি পাঁচশত লয় ন।
হয় হয়।
শুনি আছ নে?
শুনি আছো।
অ, এয়া তুমি জানাই নহয় ঘৰতে তোমাৰ বা আছে মা আছে।
হয়।
মানে। চবফালে লাগে আজিকালি।
হয় হয়, তোমাৰ আ। হেৰি আজিকালি বহুত সুবিধা আছে নহয়। তোমাৰ চাকৰি বাকৰিওজি। আজিকালি চবে চাকৰি চৰকাৰী, চাকৰি কৰিম বুলি আশা থাকিলেতো নহব।
অ, সেইটো হয় চাকৰিতো লাভো নাই '
অ হয়, উ হয় লাভ আছে মানে কিন্তু। মানে পোৱাতো ইমান সম্ভৱো নহয় ন, কিমান লাগি থাকিবা তুমি। আজিকালি আজিকালি তোমাৰ মানে, পঢ়াতো। পঢ়াটো ক্ষেত্ৰত আজিকালি মানে কেনে কেনেকুৱা হৈছে, আজিকালি মানে চব মানে তোম প্ৰতিযোগিতা হৈ গৈছে, প্ৰতিযোগিতামূলক মানে চবেই মানে উম ভাল কৰিবলৈ চেষ্টা কৰে ন। এতিয়া মানে তোমাৰ পাব কোনে, এতিয়া চবে যদি ভালে কৰে। দিবকাক? তেনেকুৱা নিচিনা হৈ গৈছে শিক্ষিত অহাৰটো বেছি হৈ গৈ শিক্ষিত অহাৰটো বেছি হৈ গৈছে। চাকৰি, তোমাৰ চাকৰি কম পোৱা হৈছে চাকৰি তোমাৰ। এতিয়াতো তোমাৰ, এ কালি তোমাক চাকৰি দিলে কালি তোমাক। তুমি চাকৰি পৰা, অঁতৰাই পেলাই তোমাৰ। বেলেগ এজন সোমাব নোৱাৰে, তোমাৰ চাকৰিত ক কমেও তোাৰ ত্ৰশ চল্লিশ বছৰ। কাৰণে তোমাক দি দিলে। হয় অ।
আৰু মানে হেৰি তুমি চাকৰিত মানে এটা কি নি অ নিৰ্দিষ্ট মানে দৰমহাৰ লগত তুমি সীমাবদ্ধতা হৈছিল। দিব লাগিব। ক তুমি এইবিলাক এইবিলাক কাম কৰিলে তুমি যদি ভাল হৈ যোৱা ন দু তিনিছৰ পিছ তুমি বহুত পাকৰিত হৈ যাবা।
হয় সেই সেইটোৱে কিন্তু এই চাক কৰি এটা কি তোমাৰ তুমি আজি কাম কৰিছা নাই নাই কৰা তুমি তাৰ বিনিময়ত তুমি বেতন বেতনতটো পাবাই হয় বেতনতটো হয় বেতনতটো পাবাই কিন্তু তোমাৰ মানে কি হ'ল এই এইবোৰ কামৰ মানে কোনো মানে ঠিকনা নাই তোমাৰ এ আচলতে কপাল লগৰ কথা তুমি এ আজি তোমাৰ ভাল হ'ব কালিলে তুমি আজি তুমি দহটা কেকৰ তুমি আজি মানে বনাব মানে মানুহে দিছে তোমাক বস্তু তাকেই কাললৈ তোমাক ও নিদিব পাৰে বা তোমাৰ একমাহৰ কাৰণে তুমি এটাও কেইবাৰ হেৰি নাপাবা। তুমি ঘৰতে বহি থাকিব লাগিব।